হেল্ল'।
হেল্ল'।
অঁ কোৱাচোন
অ মোৰ ভইচটো আহিছে
অ আহিছে আহিছে তু মোৰতো পাইছানে
আহ অ একদম
ভালে আছা
অ অ ভালে আছো তুমি কোৱা।
অ মোৰ ভালেই আছো আৰু। সময় নোহোৱা হৈছে আজিকালি। ফোন কৰিবলৈৰ মানে মেছেজ কৰিবলৈ সেইবাবে কথাই প। ভবা নাই তোমাৰ লগত।
নাই ঠিকে ঠিকে এনে মোৰ তোমাৰ কথা মনত পৰি আলো। মানে বহুত দিন হৈছে যে। কথাই পতা নাই ত' সেয় আৰু তোমাৰ কাম কেনেকুৱা চলি আছে।
কাম ঠিকেই চলি আছে ভালেই তোমাৰ।
অ মই ঠিকে থাকে কৰি আছো আৰু।
অ।
এয়াই।
তত এটা এন জি অ'ত আছিলা যে তুমি এতিয়াও তাত আছানে?
অ অ তাতে আছো তাতে মানে কাম কৰি আছো।
অহ।
এয়া হে।
অ মই মানে তাতো ইমান এটা সময় পোৱা নাই তাত দিবলৈও।
উম হম।
মানে পঢ়াৰ কাৰণ।
উম উম। মই অ অ মই কৈছিলো যে সেয়া আৰু মানে ঘন্টাই ঘন্টাই মানে ধৰিলো আৰু মই মানে এনে ঘৰৰ পৰাই মানে পঢ়ি আছো মানে ডে এজকেচন আৰু
উম
এ মোৰো এন জি অ'ত যোৱা ইমান এটা নহয় কিন্তু ধৰি লোৱা ঘন্টা ঘন্টা হিচাপে মানে যাওঁ আৰু মানে ধৰি লোৱা আজি দুঘণ্টা কাইলে দুই ঘণ্টা কেতিয়াবা পৰশি তিনিম সেনেকুৱা তাৰপাৰ ত সেনেকে আৰু অলপ চলপ পেমেন্ট দিয়ে আৰু
কামটো কি কৰিব লাগে এনে এন জি অ'
উম যিহেতু এইটো মানে বয়সীয়া হয়তো মানে জৰিয়েট্ৰিক পপুল্যচন হয়তো সেয়াই আৰু যোগা চোগ কৰাও আৰু তাৰপিছত মানে কথা পাতো অলপ ধৰি লোৱা অলপ এক্সাৰচাইজ কৰালো। বা এক্টিভিটিজ কৰালো খেলা ধূলা কৰা এনেকুৱা তাত আৰু
হ বুজিচো
উম উম।
কোৱা মানে মোৰ কামটো আচলতে অকণমান বেলেগ মানে আমাৰ যিবোৰ সৰু সৰু বাচ্ছা থাকে সিহঁত কাৰণে মানে প্লেন বনাব লাগে আৰু হেবিলিটিচন প্লেন আৰু তেনেকৈ যিবোৰ মানে সৰু বা ইচ্ছা থাকে সিহঁতৰ অকণমান যদি প্ৰব্লেম থাকে। আৰু
উম উম।
মানসিক ৰোগ বুলি নহয় কিন্তু এনেই কিবা আজৰি থাকে। তেনেকুৱা আৰু ঘৰৰ সমস্যা হ'ল কিবা হ'ল তেতিয়া মানে স কৰিব পাৰে। আৰু
অ ঠিকেই আছে ভাল কাম কৰি আছা। তুমি
অ তোমালোকৰ ছে মানে এতিয়া এন জি অ'ত তোমাৰ মানে কিমান দিন হ'ল-
ধৰি লোৱা ছয়মাহ হৈছে। এইবাৰ
আহ ছয়। টকা কেনেকুৱা পাইছা কাম কৰি
কাম কৰি বেয়া। পোৱা নাই কিন্তু সেয়ে আৰু ডেইলি ডেইলি একে কাম কৰি থাকোতে মানে অলপ মানে। বৰ টাইপ হৈ গ'লো তাৰ মানে। ত' চাও আৰু নতুন কিবা যদি পাওঁ আৰু তাতে সোমাই যাম। আৰু যিমান এতিয়াতো সৰু আছো যিমান এক্সপিৰিয়েঞ্চ কৰো সিমানে আৰু ভাল ত' সেয়াই আৰু
অ বুজিছো বুজিছো মানে। পোৱা হৈছে ন সকলোৱে কিবা নে কিবা কৰিবই বিচাৰে মানে কাম ক্ষেত্ৰত মানে ষ্টুডেন্ট হ'লেও কিবা হ'লেও কাম এটা লাগে আৰু
তাৰ কাৰণে
উম হম বহুত খৰচ ন পঢ়া শুনাত।
সেইটোতো খৰচটোতো তাত তাতেই আৰু লগতে আজিকালিৰ মানুহ চ অমি স্বাৱলম্বী হব বিচাৰে যে। যদি খৰচ বেছি নাই তথাপিও নিজৰ যিখিনি যাৱতীয় খৰচ আৰু যে ফোনৰ ৰিচাৰ্জটোৱে হৈ গ'ল। বা তেনেকে ঘৰৰ পৰা ওলাই যাওঁতেতো পইচা লাগে তেনেকেই আৰু নিজৰ কাৰণে মানে। বেছিভাগ ল'ৰা ছোৱালী আজিকালি তেনেকে ইনকামৰ ৰাস্তা বিচাৰে আৰু-
অ অ ঠিকেই ঠিকেই মইও সেনেকুৱাই বিচাৰি আছো। মানে এতিয়া মানে য'ত পাও আৰু সেনেকে আৰু কৰি থাকো। চাইডৰ চাইডৰ ফালে- উম-
পজিছো আচলতে সেইটোৱে ভাল মানে আহ যিমান পাৰো সিমান আমি নিজৰ- মানে সেইটো ৰাখিব লাগে আৰু চৰ্চাটো ৰাখিব লাগে কাৰণ কৰা যিটো কাম ভাল পাওঁ সেইটো
উম হম ঠিকেই ঠিকেই কাৰণ ধৰি লোৱা তোমাৰ কাষত বিশ টকাও নাই বিশ টকা এটা লাগে কিবা এটা কিনি আনিবৰ কাৰণে। কোনোবা মানুহ আহিছে ঘৰত- তাৰ পিছত তোমাৰ মিঠা আনিব লাগে চ' সিখিনি অ নাই ত' সেইখিনি। তোমাৰ মা দেউতাৰ পৰা। মানে বিচাৰিব লাগিব চ' মানে সেইটোয়ে আৰু কাম- মানে তাতছে নিজে নিজৰে যদি থাকিলে হয় ত নিজৰ পৰাই- দিও সেনেকুৱা তাই বাৰু। সেনেকুৱা লাগি চাইছে মই মোৰ বিশ টকাও নাই নে। এনেকি এইটোৱে।
মোৰ মানে এনেকুৱাও হৈ পাইছে যেতিয়া মোক মানে কিবা এটা বস্তু বহুত বেছি দৰ দৰকাৰ কিন্তু ঘৰত মানে। পইচা কি ক বেলেগ কামৰ কাৰণে পইচা বহুত দৰকাৰ আছে। সেইকাৰণে মানে পইচা ঘৰত ন। মানে খুজিবলৈ টান পাইছো এনেকুৱা নহয় যে পইচা মোক নিদিব। যদি মই কওঁ। তেতিয়াহ'লে যেনেকৈ নহওক কষ্ট কৰি হ'লেও পইচাটো দিব। কিন্তু মোৰ খুজিবলৈ মানে এনেকুৱা লাগে যে মই এ। মই খুজিলে আকৌ সিহঁতৰ মানে ভাবিব লাগিব এইটো কামত কেনেকৈ মিলাব। সেইবোৰ মই ভাবি চিন্তি মই মানে নিজে নোখোজো পইচা।
অ ঠিকেই ঠিকেই। এটা ৱেবছাইট আছে জানা। তাতে মানে তুমি য উম তুমি যদি। অলপ কিছুমান মানে প্ৰশ্নৰ উত্তৰ দিয়া মানে সেইটো মানে। বিষয়ৰ কাৰণে মানে। টো মানে ৱেবচাইট হয় ত তুমি যদি সেই ৰিচাৰ্জত পৰ্তিচেপত কৰা। তেতিয়া সিহঁতে মানে পইচা দিয়ে আৰু। ত' সেইটো তুমি ট্ৰাই কৰিব পাৰা কিন্তু। মানে ময়ো কৰি আছো। ত' ময়ো মানে পাও আৰু মাহে মাহে। ত' সেইটো বেয়া নহয় আৰু।
ভালেই মই তেতিয়া হ'লে তুমি মোক দিবাচোন মই মই চেষ্টা কৰিব লাগে লাগিব।
উ উম উম উম। দি দিম দি দিম।
আছে দিয়া তুমি পিছে। এতিয়া মানে পঢ়াত কি ভাবিছা?
পঢ়াত মই ভাবিছো চচিয়েল ৱৰ্কে মই এনে যিহেতু কৰি আছো, ডিচটেন্স এডুকেশ্বন। তাৰপিছত মই ভাবিছো মাষ্টাৰ্চটোও কৰি লম চচিয়েল ৱৰ্কৰ। তাৰপিছত মানে আমাৰ যোনটো ইউনিভাৰ্ছটি মই ভাবিছো তাতে মানে প্লেচমেন্ দিয়ে বুলি শুনিছো। উনিয়াচৰ পৰা ত মই ভাবিছোঁ তাকে পঢ়ি কি নাই প্লেচমেণ্ট চাওক কেনেকুৱা দিয়ে।
ইউনিভে্চিটি খন ফালৰ পৰা প্লেচমেন্ দিব মানে, সেইটো অ মানে কেম্পাচ প্লেচমেন্ট দিব। মানে নে এনেকুৱা মানে। আহ তুমি নিজে কিবা ৱেবিনাৰ চেমিনাৰ সেইবিলাকত যাব লাগিব আৰু মানে। তেনেকুৱাও থাকে বহুত তেওঁলোকে কয় যে। কেম্পাচত মানে আহিব কোম্পানী যে সেয়া কৰিব কিন্তু সেইটো নহয় আচলতে নিজে যাব লগা হয় পিছত।
উ উম উম সেইখিনিতো মই গম নাপাওঁ মই শুনিছো যে কোম্পনী আহেই। তাৰ পিছত সেনেকে চামথিং মে বি ইন্টাৰভিউ লয়। যদি মানে ইণ্টাৰেষ্টেড হওঁ মানে কিছুমান ধৰি লোৱা মানে পাৰ্চেটেজ হিচাপে দেই মানে কোন যদি এইটি পাৰ্চেণ্টৰ ওপৰত বোৰ্ড হয় তেতিয়া জেনেৰেলি কম্পেনিছ আহে আৰু চিলেক্ট কৰে, তেটি মানে সেইটো মোৰ হাতত আৰু যে মই চুজ কৰিম নে নাই কিন্তু মানে এইটি পাৰ্চেন্ট ওপৰত থাকিব লাগিব। যিহেতু মোৰ গ্ৰেটটো ভালে হয় ত' মই ভাবিছো আৰু পাৰিম বুলি চাওচোন কি হয়। বাৰু তুমি কি ভাবিছা, কি কৰি ভাবিছ।
এই বৰ্তমানটো মানে মই ভাবিছোঁ যে মাষ্টাৰছটোৰ কাৰণে বৰ্তমান ন থাকোঁ মই আগতে মানে মোৰ চাৰি বছৰৰ হয় ন ডিগ্ৰী মই কৰিলও চাই তাৰপিছতে মই মানে এয়া কৰি নেট জি আৰ এফ যোনটো পৰীক্ষা সেইটোলে মই মানে ভাবিছোঁ। আছোঁ আৰু
উ
তেতিয়া মই। যিকোনো মানে ইউনিভাৰচিটত যদি কাম কৰিব খোজোঁ? তেতিয়া মই কাম কৰিব পাৰিম ত' সেই কাৰণে মই ভাবি আছিলো যে তেনেকে আৰু মোৰ মানে ৰিচাৰ্চৰ ওপৰত অকণমান ৰাপ আছে আৰু। কাৰণে, মই ৰিচাৰ্জ সেনেকে কৰিম বুলি সেয়াই আৰু মানে চবৰে নিজৰ নিজৰ এটা সেইয়া থাকে ন। ৰুচিৰ কথা থাকে মোৰ সেইটো কাৰণে মান মোৰ যিহেতুকে পঢ়াৰ সেয়াটোতে মন আছে মোৰ ইমান এটা চাকৰি বা সেনে এইবাৰ মন নাই আৰু
উম, উম। নাই নাই ঠিকেই কৰিছ, ঠিকেই কৰিছা। এতিয়া যিমান পাৰা পঢ়ি লোৱা তাৰপিছত যেতিয়া টাইম হব বা অ যেতিয়া টাইম হব তেতিয়া, শুনা পাইছানে?
অ শুনিছো শুনিছো?
অ, অ, আচ্ছা আচ্ছা। অ যেতিয়া টাইম হ'ব বা যেতিয়া চাবা যে চাকৰি মানে এতিয়া। সময় হৈছে তেতিয়া কৰিব পাৰিবা আৰামছে। মানে যিমান পঢ়িবা সিমান মানে স্কপটো খুলি যায় তাৰমানে। ত' সেয়াই আৰু পঢ়াটো মানে বাদ নিদিবা।
নাই নাই পঢ়াটো বাদ নিদিওঁ মই যেনেকে নহওক মই পঢ়িবই চেষ্টা কৰো। আৰু মানে বহুত কষ্ট পালো। সৰুৰ পৰাটো লৈ যে অঁ পঢ়িম কেনেকৈ পঢ়িম কি হ'ব কিন্তু এতিয়া অ, বহুত সময় মানে এনেকুৱা হৈছে আৰু যে হৈ গ'ল বহুতখিনি পঢ়া শুনা মানে সম্পূৰ্ণ হবই আৰু এতিয়া, সেইকাৰণে মানে এইটো নিজৰ ওপৰত বিশ্বাসটো আছে যে মই ইমানখিনি দূৰ যদি আহিব পাৰিছোঁ তেতিয়াহ'লে এইখিনিও মই কৰিব পাৰোঁ পাৰিবা।
অ, অ নিশ্চয় নিশ্চয়। তেট। তেতিয়া আমি যদি পিছফালে চাওঁ তেতিয়া আৰু মনত পৰে আমি কিমান কষ্ট কৰিছো কেনেকে পাৰ কৰিলো সেইখিনি সময়
তুমিটো বহুত কষ্ট কৰিছা মানে সেইটোৱে আমি চবৰে নিজৰ নিজৰ মানে জীৱনত তেনেকুৱা থাকে আৰু কত কিবা নহয় কিবা এটা বস্তু কষ্ট কৰিবই লাগিব।
উম হম। আৰু ভাবা যদি আমি কষ্ট নকৰো চাপ'জ ডাইৰেক্ট আমি